অ।
উম, শুনিছো শুনিছো ম-
হা হা?
মোৰ মাতটো শুনা পাইছা নে?
অ শুনিছো শুনিছো। কি কৰিছা?
এইয়া তোমাৰ এনেই অকনমান ওলাই আহিলো।
অ বাকী খবৰ খাতি ক চোন।
খবৰ খাতি ভালেই ভালেই।
অঁ, বাকী ভাত পানী খালা নাই?
উম, ভাত পানী অকমান আগত খাই সুধিছো, তুমি কি কৰিছা?
মই তোমাৰ এনেই অকণমান ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ। এইফালে - ধুনীয়া বতাহ মাৰি আছে মানে তাকে বতাহতে ৰখি আছিলো আৰু বতাহ খাই খাই।
অ অ।
উম, বাকি ভাত পানী কিহে খালা?
ভাত পানী এইয়া দালি মাছ।
অঁ।
সেয়াই আও।
আচ আচ্ছা, বাকী আজি ইমান দিনৰ মূৰত - ফোন কৰিলা যে?
হয় মই ফোন কৰিলো মানে ধৰা মোৰ বিষয় এটাৰ ওপৰত আলোচনা -
অঁ কি বিষয় বা?
মানে ধৰা আমাৰ এতিয়া বৰ্তমান সময়ত যে খুব প্ৰচলিত আমাৰ যিখিনি ল'ৰা ছোৱালী হওক বা ডেকা - ডেকা-গাভৰুৱে হওক যে খেলে অনলাইন গেম যে -
অ অনলাইন গেম অ -
হয় হয়, সেই অনলাইন গেমিঙৰ ওপৰতে মানে অকমান আলোচনা কৰিবলগীয়া আছিলে।
অ বিষয়টো মই বেয়া পোৱা নাই বাৰু দেই, এ আজিকালি - কি হৈছে বহুত ল'ৰা এই অনলাইন বহুত ল'ৰা ছোৱালী মানে গম পাইছা নাই? অনলাইনৰ গেমৰ প্ৰতি এতিয়া আসক্ত হৈ পৰিছে একেবাৰে। মানে অ মানে তোমাৰ সি- সিহঁতে একদম দিনে ৰাতিয়ে গম পাইছা নে, একদম - শুবলে খাবলে পাহৰি গৈছে আও গেমৰ জহত।
হয়
সেয়াই সেইটো এটা তোমাৰ বহুত বেয়া প্ৰভাৱ পৰিছে বাৰু দেই সমাজত তাকে এতিয়া বিষয়টো বাও ভালেই পাইছো বাৰু বাৰু কোৱাচোন আগবঢ়োৱাচোন বাৰু বিষয়টো
উম উম মানে ধৰা এতিয়া চোৱা আমি মোবাইলতে হওক বা লেপ টপতে হওক বা তেনেকুৱা ধৰণৰ যিসমূহ আমাৰ ইলেক্ট্ৰনিক যন্ত্ৰ পাতি আছে এইবিলাকত কি হৈছে আমি ধৰা বি বিভিন্ন ধৰণৰ অনলাইন গেম দেখা পাওঁ বি যিবিলাক গেম মানে ধৰা ইণ্টাৰনেটৰ জৰিয়তে মানুহে খেলে আহ এতিয়া ধৰা সেই গেমবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া আমি কিছুমান যদি কিছুমান লোকৰ কথা বিশেষকৈ চাওঁ তেওঁলোকে কি হৈছে এই গেমসমূহ খেলি তোমাৰ নাই বুলি হলেও তোমাৰ চাৰি পাঁচ বছৰলৈকে সেই গেম খেলি খেলি মানে ধাৰা নিয়মীয় ভাৱে আৰু এডিক্টেত হিচাপে নহয় তেওঁলোকে সেই গেম সমূহ নিয়মিত ভাৱে খেলি খেলি কি কৰে তোমাৰ সেই গেমসমূহৰ ভিডিঅ' বনাই তাৰ পিছত সেই গেমসমূহৰ ভিডিঅ' বনাই কি কৰে চ'চিয়েল মিডিয়াত আপলোড কৰি দিয়ে যাৰ ফলত কি হৈছে সেই ভিডিঅ' সমূহ আমাৰ মাজলৈ আহি পৰিছে আৰু আমি জানো যে গেম হৈছে এটা মনোৰঞ্জন বস্তু এই গেমৰ যি সমূহ বস্তু আমি ধৰা নিজে যদি কেতিয়াবা গেম এটা খেলো তেতিয়া কি হয় আমি সেই গেমটো খেলিলে আমাৰ মন চন একদম ভাল লাগি যায় সেই ক্ষেত্ৰত তেওঁলোকে কি কৰে সেই গেমিঙৰ যিসমূহ ভিডিঅ' সেইসমূহ আপলোড কৰি দিয়ে আৰু আমি সেই ভিডিঅ' সমূহ চাওঁ যাৰ ফলত কি হয় তেওঁলোকৰ সেই ভিডিঅ' সমূহ যে ভিউচ আহিলে আমি যে চালো সেয়ে তাৰ পৰা তেওঁলোকে পইচা ইনকাম কৰে আৰু সেইটোত তেওঁলোকে ইনকাম চৰ্চ হি হিচাপে লৈ সেইটো কাম আগবঢ়াই নিছে যাৰ ফলত কি হৈছে তেওঁলোক কে এই অনলাইন গেমিংটোক নিজৰ কেৰিয়াৰ হিচাপে লৈ লৈছে
অ
এতিয়া যদি আমি আৰু এটা বেলেগ ক্ষেত্ৰত যদি আমি চাওঁ এই গেম সমূহে কিন্তু বহুতৰ অপকাৰ সাধন কৰিছে
অপকাৰ অপকাৰ কৰিছে অ
অ এতিয়া যদি আমি চাওঁ আমাৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালী থাকে তোমাৰ যি বিলাকে কি কৰে এই ডাঙৰকে দেখি পেলাই গেম সমূহ দেখি মানে সিহঁতিও খুব ভাল পায় কাৰণ গেমটো যিহেতু মনোৰঞ্জৰে বস্তু তেওঁলোকে কি হয় এই গেমসমূহ আমি খেলা যেতিয়া দেখে তাৰপিছত কি হয় তেওঁলোকৰো খেলিবলৈ মন যায় তাৰ পিছত সিহঁতে কি কৰে ঘৰলৈ গৈ মাক দেউতাকৰ পৰা মোবাইলটো ল'ব তাত গেমসমূহ ডাউনলোড কৰি খেলিবলৈ আৰম্ভ কৰি দিয়ে প্ৰথম তোমাৰ তিনি চাৰি দিন বা এসপ্তাহলৈকে ঠিকেই থাকে তাৰপিছত কি হয় সেই গেমটো খেলি খেলি সেই সৰু সৰু ল'ৰা ছোৱালী বিলাক গেমৰ প্ৰতি আসক্ত হৈ পৰে পিছত তেওঁলোকে কি হয় সেই গেমবোৰ খেলি থাকোতে খাবলৈ পাহৰে শুবলৈ পাহৰে সেই তেনেকুৱা ধৰণৰ ৰাতি তোমাৰ গেম খেলি খেলি কেতিয়া ৰাতি পুৱাই যাব গমেই নাপায় আৰু কি হয় এই গেমসমূহ যেতিয়া সিহঁতি নন ষ্টপ খেলি থাকে এই গেমৰ যিটো নিচা সেইটো তেওঁলোকৰ মনত যেতিয়া সোমাই যায় তেওঁলোকৰ এই কিতাপৰ জগত খনৰ পৰা একদম আঁতৰি পৰে তেওঁলোকে কি হয় কিতাপৰ একদম কিতাপৰ লগত সম্বন্ধটো নাইকিয়া কৰি পেলাই।
উম
আৰু সেই ক্ষেত্ৰত যদি আমি চাওঁ অনলাইন গেমৰ যিসমূহ ধৰা গ্ৰাফিক্স থাকে বা মোবাইলত যেতিয়া আমি গেম এটা খেলো, তাতো ধৰা বিভিন্ন ৰং বিৰংগী বস্তু আমি দেখো গেমত। সেই সৰু সৰু ল'ৰা ছোৱালী বিলাকে যেতিয়া নন ষ্টপ মোবাইলত সেই বস্তুসমূহ চাই থাকিব এক- কেৰাহে সাত, আঠ ঘন্টা যেতিয়া সেই গেমৰ খেলিব তেতিয়া কি হয় তেওঁলোকৰ কুত একদম মানে বৰ বেয়াকৈ প্ৰভাৱ পৰে কাৰণ চোৱা সৰু সৰু ল'ৰা-ছোৱালীৰ সিহঁতৰ শৰীৰৰ সকলো অংগ একদম কুমলীয়া হৈ থাকে, সেই ক্ষেত্- ত্ৰত তেওঁলোকে যিটো বয়সত সেই শৰীৰৰ অংগসমূহ মানে বৃদ্ধি হ'বলৈ লাগে, সেই সময়ত তেওঁলোকে নন ষ্টপ মোবাইল চাই গেম খেলি কি কৰে নিজৰ স্বাস্থ্যটো বেয়া কৰি আনে
অ' বৰবাদ কৰি দিয়ে অ।
আৰু কি হয় যেতিয়া নন ষ্টপ গেম এটা খেলিব বা মোবাইলটো একেৰাহে চাই থাকিব তেতিয়া সিহঁতৰ চকুত বৰ বেয়াকৈ প্ৰভাৱ পৰিব। যাৰ ফলত কি হয় তেওঁলোকৰ এক একদম কম বয়সতে দৃষ্টিশক্তিটো দিনক দিনে কমি কমি আহি থাকে। সেই তেনেকুৱা ধৰণৰ কথা আচলতে গেমৰ পৰা বহুতৰ লাভো হৈ- ছে আৰু বহুতৰ লোকচানো হৈছে এতিয়া গেম আমি কেনেধৰণে খেলিব পাৰো ধৰা আমাৰ মন চন একদম ভাল লগা নাই আমনি লাগি গি আছে তেতিয়া আমি ধৰা দহ মিনিট বিছ মিনিটৰ কাৰণে গেমটো অন কৰি ল'ব পাৰোঁ তেতিয়া কি হয় আমাৰ মনটো ভাল লগাই দিয়ে গেমে মনোৰঞ্জন হয় তাৰপিছত সেই তেনেকুৱা নকৰি যদি আমি দিনে ৰাতিয়ে একেৰাহে যদি গেমকে খেলো, তেতিয়াতো আমাৰ একো লাভ নহ'ব কাৰণ গেমৰ পৰা ধৰা লাভ আছে, লাভ হয় যিবিলাক- কে সৎব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰহে সেই লাভটো কৰিব পাৰে। কিন্তু আমি যে তাৰ সৎ ব্যৱহাৰ যদি নজনাকে এনি টাইম যদি গেমটো কথা নাই বতৰা নাই দিনে ৰতিয়ে গেমেই খেলি তেতিয়া কিন্তু আমাৰ কোনো ধৰণৰ লাভ নহয়। এতিয়া তুমি কি বুলি ভা- বা এই গেম সমূহ আমি কেনে ধৰণে খেলিব লাগে বা গেমৰ পৰা আমাৰ কেনেদৰে লাভ হয় বা লোকচান হয় এই গেমৰ ওপৰতে অকণমান মতামত আগবঢ়োৱাচোন তুমি।
হয় আচলতে তুমি ইমান খিনি কথা কৈছাই দেই গেমৰ বিষয়ে তুমি ইতিমধ্যে তুমি বহুতখিনি কথা কৈয়ে দিলা গম পাইছানে। তোমাৰ এতিয়া চাবা হা মোৰ এতিয়া মোৰ মোৰে মানে তোমাৰ হেই কাহিনী এটা মনত পৰিছে। মানে সেইটো মোৰ নিজৰ কাহিনীয়ে গম পাইছা নাই।
উম উম
এ তোমাৰ মানে সেইটো মানে তোমাৰ গেমৰ বেয়া প্ৰভাৱৰ ভিতৰতে পৰিব। মানে তোমাৰ কি হ'ল মই তোমাৰ আগতে মানে খুব গেম খেলিছিলোঁ গম পাইছা নাই অ মানে গেম খেলো মই তোমাৰ আগতে মানে সেই টপ আপ কৰিব পাৰি যে তোমাৰ ধৰি লোৱা অ' গেম অ' গেমত তোমাৰ সেই পইচা খৰচ কৰাৰ মানে যিটো উপায় থাকে
উম
এ যিটো চৰ্চ থাকে মে সেইটো দি মই তোাৰ সেইটোত মান খুব পইচা উৰালো গম পাই মই তোমাৰ কমে মানে ধৰি লোৱা তেতিয়ো মই সৰু আছিলো ন ইমান কথা বুজিও নাপাও তাৰ পিছত মানে কি হয় সেই ইউটিউবাৰ বিলাকৰ ভিডিঅ' দেখিলোঁ মানে গেম খেলি থকা সিহতে কি কৰে মানে খুব পইচা উৰা গেমত তাৰপিছত সিহঁতকে দেখি সেই মেলি মই কি কৰিলোঁ সেই গেমৰ ধৰি লোৱা বিভিন্ন ধৰণৰ বস্তু থাকে যে তোমাৰ ধৰি লোৱা বন্দুকৰ কিন পৰা ধৰি মেলি কাপোৰ কানিৰ পৰা ধৰি পেলাই বহুত বস্তু কিনিব পাৰি ন
পাৰি পাৰি।
তাৰপৰা মই সেইকাৰণে কি কৰি সেইকাৰণে কি কৰিলো মাহঁতৰ একাউণ্টৰ মই মানে সেই ইউ পি আই পিনটো জানো মাহঁতে তোমাৰ একাউণ্ট খুলি থৈ দিছিলে মাহঁতৰ মানে একাউণ্টত তোমাৰ সেই পাঁচ লাখ টকা আছিলে দেই
অ'
তাৰপিছত মই কি কৰিলো তোমাৰ এনেকে এমাহ মানতে তোমাৰ এদিন তপ কৰো মানে সিহঁতক দেখো ন তাৰ পিছত আকৌ মোৰ লগতো বহুত ল'ৰা ছোৱালী আছিলে মানে ডাঙৰ ডাঙৰ ল'ৰা চলি আছিলে ডাঙৰ ডাঙৰ ল'ৰাই লগতে খেলে তাৰপিছত সিহঁতৰ সৈতে মই খেলি থাকোঁ সিহঁতে ধৰি লোৱা মোক টপ আপ কৰি দেখুৱায় তাৰপিছত সিহঁতকে মানে মই জ্বলাবলে কি কৰিলো সেই এনেকে এই প্ৰথম এনেকে তোমাৰ পঞ্চাশ টকা ষাঠি টকাৰ পৰা আৰম্ভ কৰি দিলো মানে টপাপ কৰিবলৈ তাৰপিছত সেইখিনি তোমাৰ এনেকে কৰি কৰি কৰি কৰি একদম ডেইলি মানে বাঢ়ি বাঢ়ি গৈ থাকে পইচাটো গম পাইছা নে তাৰপিছত মই এনেকে পাঁচশ টকা ছশ টকা তাৰ পিছত এহেজাৰ দুহেজাৰ তেনেকে টপ আপ কৰিবলৈ আৰম্ভ কৰি দিলোঁ তাৰপিছত তেনেকে টপ আপ কৰি কৰি কৰি কৰি তোমাৰ মই তোমাৰ দুমাহ মানৰ ভিতৰতে মোৰ পাঁচ লাখ টকা ওৰাই দিলোঁ নহয় গম পইছা নাই তাৰপিছত তাৰপিছতো ঘৰত তোমাৰ মাহঁতে মই গমেই নাপাওঁ তেতিয়ালৈকে কিমান পইচা উৰালো মানে তাৰপিছত একাউণ্টটো চবতকে হেভি হৈ গ'ল মোৰ ভাগৰ তাৰপা লগৰ মানে মানে এই দাদা বিলাকো আছিলে মানে দেই লগৰ লগৰ এ লগৰ লগৰ নহয় মানে ডাঙৰ আৰু দাদাবিলাকে তোমাক কৈছে মোক এই ইমান পইচা ক'ত পালি তেনেকে তেনেকে বুলি কৈছে এ মই বোলে মই পাই আছো আৰু তেনেকে বুলি কলো এ সিহতেও বেছি দিখা গৈছে ইমান খিনি বস্তু কিনি পেলা লো
উম
তাৰপিছত মাহঁতে যেন মানে ঘপককে তোমাৰ বেংকলৈ ইমাৰ্জেঞ্চিকে যাবলগীয়া হ'ল গৈমিনী পইচা উলিয়াবলৈ চাইছে বেংকত পইচা নাই নহয় এতকাও
অ
তাৰপিছত মাহঁতে বেংকত সুধিছে বোলে ইমানখিনি পইচা আছিলে মইতো পইচা উলিওৱা নাই কি হ'ল তাৰপিছত তোমাৰ বেংকৰ মানুহে কৈছে বোলে এই গেমত ইমানখিনি পইচা উৰি গ'ল তাৰপিছত মোক ঘৰত আহি মেলি মোক কেনেকুৱা পিটিছে কেনেকুৱা পিটিছে মোক তাৰপিছত মই তোমাৰ এ বহুত বেয়া লাগি গ'ল তাৰপিছত তাৰ পিছতহে মই অনুভৱ কৰিছো গম পাইছা নাই ইমান খিনি পইচা যে উৰাই দিলো মই ইমান খিনি পইচা যদি মই তোমাৰ ভাল কামত ইউজ কৰিলো হেঁতেন, তেনেহলে হয় কিমান কিমান আগবাঢ়ি গ'লো হেঁতেন, হয় নহয় বাৰু? এতিয়া সেই এইখিনি ধৰি লোৱা সেইখিনি পইচা মই তোমাৰ পঢ়াৰ কামতো সদব্যৱহাৰ কৰিব পাৰিলো হেতেন। অঁ এতিয়া তোমাৰ অ এতিয়া তোমাৰ সেই ইমান তাৰ মোৰ মোৰ তেতিয়া তোমাৰ বয়স দহ এঘাৰ বছৰ মান আছিলে গম পাইছে অকল
হয় হয়।
ইমানটো বয়সত তোমাৰ পাঁচ লাখ টকা উৰাই দিয়াটো ধেমালিৰ কথা নেকি। হয় নহয়? আৰু আৰু তোমাৰ সেইটো সম্ভৱ হৈছে কিহৰ জহত? অনলাইন গেমৰ ফলত অনলাইন যদি মই তোমাৰ অনলাইন গেম নেখেলিলো হেঁতেন, তেতিয়া হয়তো মই সেই সিমানখিনি পইছা নোৰালো হেঁতেন। গম পাইছা নাই? গতিকে সেই অনলাইন গেমৰ সেইটো আচলতে এটা বহুত ডাঙৰ অসুবিধা গম পাইছা নাই? সেইটো আচলতে আৰু অনলাইন গেমত সেইটো বস্তুটো দিবও নালাগে নহয়, গম পাইছা নাই? গেমটো অকল ইনজয়মেণ্ট কাৰণেহে তাত আকৌ পইচাৰ হেৰিটো ক'ৰ পৰা আহিলে, হয় নহয়? এতিয়া অকল ময়ে তোমাৰ ধৰি লোৱা পাঁচ লাখ টকা উৰাই দিলো, হয় নহয়? দুমাহত। আৰু মোৰ নিচিনাতো আৰু বহুত ল'ৰা ছোৱালী আছে।
আছিলে আছিলে এতিয়া বৰ্তমান সময়তো বহুতে তেনেকে পইচা উৰুৱাই আছে।
অঁ বহুতে তেনেকুৱা তেনেকে পইচা উৰায় বৰ্তমান সময়তো। এতিয়া মই তোমাৰ দেখিছো এতিয়া মোৰতো তোমাৰ ঘৰত যেনিবা ইমান একো নকৰিলে আৰু।
উম।
গম পাইছা নাই? কিন্তু তোমাৰ এনেকুৱা ল'ৰা ছোৱালী আছে তোমাৰ ঘৰত তোমাৰ দছ লাখ, পোন্ধৰ লাখ টকা উৰাই দিয়ে বেংকৰ পৰা গেমৰ নামত। আৰু তাৰ পিছত সিহঁতক ঘ সহঁতে মানে খুব অত্যাচাৰ কৰে মাক বাপেকে, এ অ অত্যাচাৰটো কৰিবই বা তোমাৰ পিটনটো দিবই গালিটো দিবই। আৰু কিছুমান ল'ৰা ছোৱালী মানে কি হয়, তোমাৰ সেইবিলাক মানে সহ্য কৰিব নোৱাৰে গালি চালিবিলাক। গম পইছা নে নাই? আৰু তাৰ ফলত সিহঁতে তোমাৰ বহুত বেয়া বেয়া পথ বাছি লয়, এতিয়া বহুত ল'ৰা ছোৱালীয়ে তোমাৰ সেই গেমত পইচা উৰুৱাৰ ফলত তোমাৰ ছুইচাইডো কৰিছে।
হয় কৰিছে হয়।
গতিকে সেই ক্ষেত্ৰত আমাৰ আনকি আমাৰ সমাজখন বহু দূৰ পিছুৱাই নিছে, গম পাইছানে?
উম উম।
গতিকে মই ভাবোঁ সেই অনলাইন গেমটো তোমাৰ আমাৰ মানে এতিয়া তোমাৰ সেই পইচা চৈছা উৰোৱাৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ খে কাৰণে বহুত বেয়া বস্তু এটা, গম পাইছা নাই?
হয় হয়।
কিন্তু চাবলে গ'লে তুমি কৈছা কিছুমান কথা ধৰি লোৱা এতিয়া আমাৰ অনলাইন গেমে আমাৰ মাইণ্ডটো ফ্ৰেছো কৰে।
উম।
হয় নহয়? গতিকে সেইফালৰ পৰা চাবলে গ'লে অনলাইন গেমটো ভালো। আকৌ অনলাইন গেমৰ পৰা তোমাৰ এতিয়া বহুত মানুহে তোমাৰ নিজৰ সংসাৰো চলাই আছে তোমাৰ নিজৰ পৰিয়াল বৰ্গকো পোহপাল দি আছে, হয় নহয়? সেই ক্ষেত্ৰত চাবলে গ'লে অনলাইন গেমটো তোমাৰ বহুত সুবিধাও। লগতে আমাৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰাখে আৰু তোমাৰ এনেই ধৰি লোৱা অকমান টাইম পাছো হয় হয়ে নহয় বৰিং লাগি থাকিলে এই ক্ষেত্ৰত চাবলৈ গ'লে অনলাইন গেমটো আৰু আমাৰ কাৰণে ভাল আৰু নহয় জানো